হেল্ল'
অ' শুনিছা?
হয় হয় শুনি আছো দিয়া।
আহ কি কৰিছা? কি কৰিছা?
আছো দিয়া এতিয়া এনেই, মুখ হাত ধুই কৰি আহি।
অ' উম চাহ খালাই ইমান জল্দি?
অ' চাহ খালো দিয়া, চাহ একাপ মানে নোখোৱালেচোন ভালে নালাগে।
অ' ভালেই নালাগে অ', চেনীটো খাব নালাগে কিন্তু চাহ নহলেচোন নহয়ে আমাৰ।
চাহটো নেখুৱালে ভালে নালাগে গাটো, কমাই খাইছো আৰু চেনি তেনি মানে আগতেটো ম বেছিকে খাও ন মিঠা হোৱাকে এতিয়া মানে অকনমান আৰু দিওঁ আৰু। নহলেতো আৰু নহয়, কেতিয়াবা মিঠৈ দি খাও। হ'লেও বহুত কমালো দেই এই চেনীটো।
উম ভালে কৰিছা, ভালে কৰিছা, বুজিছা চেনিটো খোৱাটো বেয়া গম পাব পালা, আজিকালি বেমাৰ বিলাক চেনি, ৰিফাইন তেল, আৰু তোমাৰ ময়দা, ডালদা, এইবিলাক পৰাই বেয়া হৈছে এই বস্তুবিলাক মানে আৰু খাবই নালাগে।
তোমাৰ এতিয়া দেখোন চাট হাউচত গ'লে
উম অ' আৰু কি জানানে অ' আহ অ' লোৰলৈকে সন্ধিয়া হলে যে
অ' কিবা এটা খাম, কি খাও তেনেকুৱা লাগি থাকে। অ' এনেকুৱা হয় আৰু তোমাৰ ঘৰত বনাই খাবলৈও এলাহ। তাতো তোমাৰ খাবলে মুখ বাচি থ থকা যেন একেবাৰে কি কবা
হয় দিয়া, মোৰো বুজিছা নে?
মানে বিৰিয়ানী অকনে খাবলৈ মন যায়, দোকানৰ পৰা আনি জানো সেয়াকে খা হম
কি কৰিবা জানানে ঘৰতে বনাবা বহুত সহজ মানে হেৰিত বনাবা
কেতিয়াবা যে তোমাৰ সেনেকে ভাবো কিন্তু ইমান এলাহ লাগে তোমাৰ, আৰু এনেকুৱা হয় তৎক্ষণাতে খাবলৈ মন যায়।
আৰু মই মানে কি জানে পাৰপক্ষত উম উম মই পৰাাৰপক্ষত নিজে বনাও গম পাইছা মোৰ মানে, মানে কি এলাহ লাগিলে মই নিজে বনাই খাও উমেনেকুৱাই কৰো। বহুত ভাল গম পাইছা এইবিলাক তুমি বাহিৰা বস্তু খাবা। তাত কি কি দিব ঠিক নাই অ' সেইটয়ে বাঢাহি অ' অ' সেইটো কাৰণেতো বেমাৰ আৰু ঘৰত বনাম ঘিউট বনাম সিউতটো অপকাৰো নকয় গম পাইছা,
তোমাৰ এই পোলাও টো বনাও আৰু কিন্তু মই বিৰিয়ানীটো ব নবনাও দেই মই ন নাজানো মানে বিৰিয়ানী টো কিন্তু পোলাওতটো বনাও আৰু,
তুমি যে অ' তুমি কেনেকে কি বনাবা চোৱা তুমি প্ৰেচাৰ কুকাৰত যে মাংস বনাও যে আমি হয় তুমি কি কৰিবা প্ৰথমতে ধুনে ধৰি দ দ ম পচলা খিনি দিলা? দি পেলাই আমি মাংসত যি যি মছলা দিওঁ উম উম ভাজি ল'বা অ' ৰঙা ভা ভা মা ম আদা নহৰু পেষ্ট জিৰা গুড়ি জলকীয়া গুড়ি বিৰিয়ানী মছলা অলপমান দিবা। দি পেলাই মাংস খিনি দিবা মাংস খিনি দি মানে তুমি ধৰি লও এটা চিটি মাৰাই দিবাক ম ম কাৰণ পানীটো উঠি আহিব ন তেতিয়া তুমি পানী দিব নালাগে কাৰণ মছলা দিওঁতে আমি অকণমান পানী দিওঁৱে, উম অ' কাৰণ অ' তুমি যে মচলা খিনি যে দিবা, মচলা খিনিতো পানীতো থাকেই অকনমান হয়নে নহয় ত' সেইখিনি আৰু মাংসটো পানী এটা ওলাই ন! হয় সেইকাৰণে তুমি পানী ব্য়ৱহাৰ কৰিব নালাগে তুমি তাৰপিছত পানী খিনি দিলা। ইফালে তুমি কি কৰিবা চিটিটো নামাৰ মাৰিবলৈ তুমি লগাই দিলা এইফালে তুমি চাউলখিনি ধুই ল'বা ধুনীয়াকৈ চাউলখিনি ধুবা ধুই পেলাই আৰু হেৰি, কৰিব তাৰপিছত চিটিটো খুলি দিবা। খুলি পেলাই তাত পানী দিবা মাংসখিনি পানী দি অকন ভক ভকে উতলিব নহয় প্ৰেচাৰ কুকাৰ টো খুলি তেতিয়া, তুম কি কৰিববা চাউলখিনি দিবা তাৰ পিছ আলু ক কিডৰ হয় যে তুমি যিনিডখ দিম বুলি থাকিবা। কাৰণ আলুটো বহুত জল্দি সিজে যে আলু সেই তেতিয়াহে দিবা তেতিয়া দি পেলাই লৰাই পেলাই অ' অ' দিবা তেতিয়াহে দিবা অ' অ' তেতিয়াহে দিবা বা দি পেলাই অলপমান লাই পেলাই তুমি নিমখ যিমান দিব বিচাৰা নিমখ। দিবা তাতে পাৰিলে কাজু, অ' দিব লাগিব কাজু দুটামান দিবা কিচমিচ দুটামান দিবা দি পেলাই তুমি ধুনীয়াকে দু কুটা চিটি মাৰি দিবা তোমাৰ ধুনীয়াকে বিৰিয়ানী হৈ গ'ল, সোনকালে হৈ যাব আহ দু উম মাংসটোো কাৰণ লাগে যে হয় মাংসটো তেতিয়া তিনিটা হৈ গ'ল চালো তোমাৰ দুটাত সিজি তোমাৰ ইমান ধুন হ'ব তোমাৰ মানে, কম বস্তুও মানে ক, কম বস্তু মানে হেৰি কৰি পেলাই ল'বা আৰু তৎক্ষণৰ লগতে তোমাৰ বাচন লেতেৰা নহয়।
নহয় কুকাৰটোতে গোটেইখিনি হেৰি হৈয়ে গ'ল।
অ' অ' সেইটো কাৰণে তোমাৰ বাচনো লেতেৰা নহয় অ' সেইটয়ে মানে মানে যেতিয়া আমি মানে বহুত এলেহুৱা হৈ যাও তেতিয়া তুমি এই বস্তুতটো বনাবা তোমাৰ মানে বহুত সুবিধা হব তোমাৰ কাৰণে মানে ধৰি লওক
পোলাওটোতো আমি তেনেকে বনাও ন যে তেনেকে পিয়াজ ভাজি খালি অকন যি, গাজৰ বিন এইবোৰ বি হেৰিটো মটৰ চটৰ দি ভাজি তাৰপিছত তাতো অকণ মানে কিছুমানে আদা নহৰু পেষ্ট দে নিদিলেও হয় তাৰপিছত চাউলতটো ভাজি আৰু অ মানে ঘিউতেতটো ভাজিব লাগে ন
উম আদাতটো দিব পাৰা ফোুলাওত মানে কি হয় আদাৰ যে ৰসটো যদি দিয়া গোন্ধটো মানে আ পোলাওটো খাবলৈ ধুনীয়া হয় উম ৰস টো দিব লাগে। অ' অ' দি
ভাজি আৰু কিন্তু গাজৰ আৰু এই বিন এইবোৰ হেৰি দিব লাগে ন, মটৰ বা, তেতিয়া মানে ধুনীয়া ৰংটো ভাল লাগে আৰু তোমাৰ খাবলেও ভাল হয় আৰু কাজু কিচমিচ অলপ দি আৰু, পোলাওটো বাৰু বনাই থাকো
অ', বনাই
তেতিয়া তেতিয়া মানে কি জানা, পোাওটো বনালে কি আকৌ তুমি বেলেগকে
মাংসটো বনাব লাগে, উম সেইটোয়ে, হৈ যায়, আৰু তোমাক খাবলৈও ইমান ইমান ধুনীয়া হয়, বিৰিয়ানী মচলা তোৱে মানে চব কাম কৰিয়ে দিয়ে। তাত তুমি আৰু একো মছলা লা দিব, ব্যৱহাৰ কৰিব নালাগে, উম, আৰু লগতে তুমি ৰিফাইন তেলতটো ব্যৱহাৰ কৰিলে তমাৰ দেহৰ কাৰণ কতি হয়, তুমি ঘি ব্যৱহাৰ কৰিবা, ভালে হয় ঘিতো খাবই লাগে ন বিশেষকে তোমাৰ, খাবয় দিয়ে ঘিউতটো, ঘি যদি তুমি
ৰুটি বনালে
অ' আ কি, ক মই এইটো কেতিয়াবা তোমাৰ যদি হজম শক্তিটো কমি থাকে, তুমি ৰাতিপুৱা খালি পেটত এক মানে চামুচ ঘিউ খাই দিবা, তোমাৰ দিনতটো হজমতটো কেতিয়াও শান্তি নকৰে তোমাৰ, গম পাইছানে।
হয় নেকি? এনে মই কেতিয়াবা নহয় ভাল কিন্তু মই কেতিয়াবা মানে গৰম পানী তেনেকে এক চামুচ মান মিহলি কৰি
অ', খোৱা ন, অ' সেনেকে তুমি এক চামুচ খাই দিবা। একো নহয়, হজম শক্তিটো ধুনীয়া হ'ব তোমাৰ, তুমি যদি দুদিনমান দেখিছা যে, তোমাৰ হজম হোৱা নাই, তোমাৰ অশান্তি কৰিছে, উম, খাই দিবা।
যদি তুমি কাৰোবাৰ পৰা পোৱা সেইটোও আনি থব লাগে, হয় নে, সেইটো একোতো ভেজালে নাথাকে চোৱাচোন কিমান ধুনীয়াকে তোমাৰ গাখীৰতটো পগাই পগাই হয়নে ওপৰৰ যোনখিনি, গাখীৰৰ খৰ সেইটো আঁতৰাই থয়। সেনেকে তুমি এসপ্তাহ মানৰ আঁতৰা থৈ থৈ তাৰপিছত আকৌ তোমাৰ গেছত গৰম কৰি কৰি কৰি কৰি আকৌ, ধুনীয়া ঘিউ এটা হৈয়ে যায়, তেলটো হৈ যা
অসুবিধাও নকৰে, মিক্স নাথাকে ন একো তোমাৰ, একো মিক্স, একো নাথাকে, সেইটো কাৰণে সেনেকে কৰিবা, ঘৰৰ গাঠিৰ হলেতো আৰু ভাল, উম, এতিয়া তো তোমালোকৰ চোৱা, উম সেইটয়ে, উম-উম, গৰম হে কৰিব লাগে
তল গৈ যিটো তেলতটো হ'বগে ন, তাৰ পৰাইতো তোমাৰ ঘিউতটো হ'বগে, উম।
তোমাৰ একো অসুবিধা নকৰে তোমাক মানে, তুমি ধুনীয়াকে খাব পাৰিবা আৰু এটা কথা নিজৰ ঘৰত তোমাৰ যিহেতু গৰু আছে তোমালোকৰ গাখীৰ ওলাই থাকে, সেইয়া গাখীৰ সদায় এক লিটাৰ কে তুমি গৰম কৰিবা হয় গৰম কৰি ঘৰত এগিলাছ এগিলাচ গাখীৰও খালা আৰু লগতে ধৰি লোৱা তোমাৰ ঘিউখিনিৰ কাৰণে তুমি সৰটোও এক্সা কৰি কৰি থৈ দিলা, এ উম ওলাবই, এক লিটাৰ গাখীৰ তোমাৰ উম বহুত খিনি ওলাই যায় তোমাক
হয়-হয় অ'।
জানে তুমি নহয় গাখীৰ খিনি গম কৰিলা নহয়, গম কৰি তুমি যেতিয়া ফ্ৰিজত থৈ দিবা পিছদিনাখনলৈ তুমি চাবাচোন উলিয়াই দিওতে যে ওপৰতে গোটেই 'খ' টো উঠি থাকে। সেই সটোও চাইড কৰি থৈ দিবা, সেইখিনিও চাইড কৰি থৈ দিবা ধুনীয়াকৈ থৈ, ষ্টক কৰি কৰি যাবা, আৰু তাৰপিছত এদিন উতলাই দিবা, বহুতখিনি ওলাই জানানে। বহুত খিনি ওলাই কিন্তু দেই, আৰু, অ' ঘৰত, সেইটো বহুত পিয়ৰ একদম, উম বজাৰৰ পৰা নিকিনিবা প্ৰায় ভাগ বজাৰৰ ঘিউতো চাবাচোন, দুদিনমান থকা পিছত বেয়া হয়, উম-উম কোৱা, অ'-অ'
কিমান ভাল লাগে
ভাল লাগে।
যে আমি মানে কি তেলত দিয়া ৰুটিটো খালে কেতিয়াবা গেছ উঠে ন তেতিয়া তুমি কি এনেকে শু কান টাইপৰ ৰুটিটোৱে বনালা তা ওপৰতে তুমি ঘিউ অকন দি অকণ লৰাই দিলে তে তেলত দিয়া ৰুটিটোৰ নিচ
অ মই কেনেকে ভাল পাওঁ জানানে ব্ৰেড অ মই এনে ব্ৰেড যে ব্ৰেড যে আনো যে ব্ৰেডত যদি মই ঘিউ আৰু অকণমান ওপৰতে চেনি লগাই লওঁ তেনেকে খাই মই বৰ ভাল পাও মানে ঘিউটো অপকাৰো নকয় অ সোৱাদটো ভাল আহে তেনেকে খাও মই। এই বাটাৰ বিলাক দিয়াতকে ন সেনেকে খাই ভাল লাগে মোৰ ঘৰুৱা বস্তু যেত
নাই মোৰ ভাল আৰু ঘিউত ভাজিলে তোমাৰ চাবাচোন কি ধুনীয়া কোমল কোমল হয় যায় বহুত ধুনীয়াকে কোমল হয়। সেইকাৰণে খাবলেও ভাল লাগে।
খাবলৈও ভাল লাগে তোমাক অপকাৰো নকৰে ঘৰুৱা বস্তু ন আৰু কি লাগে আৰু তোমাক কোৱাচোন ঘৰতে যদি তোমাৰ চব বস্ত থাকে তুমি বাহিৰৰ পৰা কিনিব দৰকাৰে নহয় তোমাৰ হয়নে? উম। হ'বই নোৱাৰে বেচিবও পাৰিলা ব্যৱসায়ও কৰিব পাৰিলা।
অ সেইটোয়ে বেছিকে যদি তোমাৰ গাখীৰ বা গৰুৰ গাখীৰ বেছিকে ওলা মানে তেতিয়া তুমি সেইটো এটা ঘিউ মানে। ব্যৱসায়টো বেয়া নহয় দেই আৰু খাটি ঘিউ কাৰণে মানুহে হাবাথুৰি খাই ফুৰে বিচাৰি ফুৰে।
যদি তুমি নহয় কিনা খাটিৰ ঘিউটো এহেজাৰ টকা লিটাৰ। তোমাৰ এতিয়া বহুত টকা এহেজাৰ টকা লিটাৰ তুমি ভাবা।
নহয় মানুহে যদি তোমাৰ উম। ভেজাল নথকা বস্তু পায় যিমানে দাম নহওঁক কিনি খাবই আজিকালি অহ।
এতিয়া পনীৰটো পনীৰটো চোৱাচোন পনীৰৰ কেজি ছশ টকা হয়। ছশ টকা হ'ল নেকি ছশ বি নে কি এতিয়া তোমাৰ এক পোৱা পনীৰৰ তোমাৰ দাম বাঢ়িছে নহয়। উম।
মই সেই মানে অলপ দিন হ'ল বাৰু দেই মই কিনাই তেতিয়া পাঁচশ দি কিনিছিলোঁ এতিয়া চোৱা ছশ হয়।
উম চোৱা এশ ত্ৰিশ টকা নে এশ পয়ত্ৰিশ টকা তোমাৰ এতিয়া পোৱা হয় পনীৰৰ চোৱা। তোমাৰ হয় এশ ত্ৰিচ‌কে। মানে পইয়ত্ৰিশ কে মই ডেৰশ টকা পনীৰ আনো আও মই। অলপ মানহে আহে তোমাৰ আগতে তোমাৰ এশ টকাতে আহে সেইখিনি উম। একোৱে নহয় সাধাৰণ তোমাৰ সকাম এটা পাতিবলৈ। পনীৰটো ইমান ব্যৱহাৰ হো লাগে ন ব্যৱহাৰত সেইটোৱে উম। অহ সেইটোয়ে সেইটয়ে অ মাছ মাংসটো বাদেই দিছো দিয়া।
বাদেই দিয়া উম তাৰ সলনি তোমাৰ বেলেগ বেলেগ বস্তু খোৱাই। ভাল। বাৰু ঠিক আছে দিয়া ন পিছত কথা পাতিম হ'ব দিয়া। উম।